মই হেল্ল'।
অ কোৱা।
কি খবৰ তোমাৰ ভাল নে?
অ ভালে আছো তুমি ভালে আছা?
অ', মই আছো দিয়া এনে তোমাৰটো চাগে এক্সাম শেষ হ'ল ন।
অ পৰীক্ষা শেষ মোৰ।
অ', মোৰো হৈছে দিয়া কৰ ফুৰিবলৈ যোৱাৰ প্লেন হৈ আছে নেকি
ফুৰিবলে মানে এনেই মাজে সময়ে গ'লো এক দুই জেগাত বন্ধু কেইজনৰ লগত তাৰ পাছতো আৰু বেলেগ এতিয়া। এনেই অলপমান পাৰ্কলৈ হয় পাৰ্কলৈকে ঘূৰি আহিলো আৰু এনে সিহঁতৰ লগত কথা- চথা পাতিলো এনেকুৱা ঘূৰা আৰু এনে এতিয়া প্লেন কৰিছোঁ কাজিৰঙা ঘূৰিব যাম বুলি।
অ' কাজিৰঙা, কাজিৰঙা ঠাইটো কিন্তু বহুত ভাল দেই মই এনে যোৱা নাই বাত শুনিছো বহুতৰ মুখত আৰু এই কাজিৰঙা ঠাইতো বহুত ভাল আৰু দেখিবলৈ দৃ দৃশ্যবিলাক বহুত মনোৰম আৰু। বহুত তাতে মানে বহুত কিবা-কিবি চৰাই চিৰিকতি তাৰ পিছত জন্তু-জানৱাৰ পোৱা যায় আৰু।
হয়।
তাত তুমি ক'ব পাৰিবা নেকি কাজি কাজিৰঙাত এই কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানতটো ক'ত আছে মানে এইটো মই ইমান নাজনো ন।
অ অ মানে কাজিৰঙা ৰা সেইটোতো আমাৰ অসমতে আছে আৰু কাজিৰঙা ৰষ্ট্ৰীয় উদ্যানটো আমাৰ অসমৰ গোলাঘাট আৰু নগাঁও জিলাৰ মাজত অৱস্থিত হৈ আছে আৰু ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে বৃস্তিত হৈ আছে তুমি দেখিবা মানে মেপ চালে তুমি গম পাবা। যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে আছে আৰু গুৱাহাটীৰ পৰা প্ৰায় দুশ মানে দু বিশ কিলোমিটাৰ দূৰত আৰু এনেকে ৰাষ্ট্ৰীয় ঘাইপথ তাৰপাছত সাতিশ্বৰ কাষে কাষে যদি এই উদ্যানখন আছে আৰু গ গতিকে মানে কি হয় আমাৰ গাড়ীৰে সহজ যাব পাৰি এইটো বহুত সহজ হৈ যায় তুমি যদি গাড়ী লৈ যোৱা মানে সহজতে তুমি ৰাষ্ট্ৰীয় উদ্যান পাই যোৱা আৰু বহুত ডা ডাঙৰ হয়, তাতে ইমান জীৱ-জন্তু আছে ইমান ধুনীয়া পৰিৱেশ আৰু ক'ব গ'লে এইটোতো আমাৰ এইকাৰণে অসমৰ এটা গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
হয় হয় হয়। তাতে চাগে ইমান দূৰ যদি নহয় আৰু তেন্তে তুমি স পাৰিবা আৰু বেছি টাইমটো নালাগে চাগে কিমান টাইম লাগে এনে?
এনে লাগিব চাগে চ তিনি ঘন্টামান বা চাৰি ঘন্টা হয়তো মইতো যাই পোৱা নাই কিন্তু মই ভাবি আছো যাম বুলি।
এইবাৰ গ'লে বাৰু তেতিয়া গম পাম যে কেনেকুৱা লাগে আৰু ন? নে কাজিৰঙাটো কিয় বিখ্যাত তুমি এই বিষয়ে জানা?
কাজিৰঙাটো চাগে তাতে এশিঙীয়া গড় আছে নেকি তাতে? সেইটো বাবে চাগে বিখ্যাত নিকি বিশ্বজুৰি। কাৰণ এশিঙীয়া গড় আমাৰ কাজিৰঙাৰ বাহিৰে চাগে বেছি ক'তো পোৱা নাযায়। দুই শিঙীয়া গঁড় আছে বাত এশিঙীয়া গঁড় নাই সেইকাৰণে। আৰু তাতে চাগে সত্ৰৰ শতাংশৰো বেছি মানে তাতে আছে নেকি গড় এ শিঙীয়া, আৰু তাৰে তাৰে বাহিৰে চাগে ক কি বুলি কয় তোমাৰ বাঘ হাতী হৰিণ নাহৰ ফুট ত কি আৰু তোমাৰ হেৰি কি বুলি কৈছো বহুতো ধৰণৰ চৰাইৰ চিৰিকটি বিভিন্ন ৰঙৰ আৰু, এইবিলাক পোৱা যায় আৰু তুমি ক'ব পাৰিবা নেকি হেৰি কি বুলি কয় কাজিৰঙা ন কাজিৰঙা এইটো কেতিয়া মানে, কিহৰ কাৰণে কি কেতিয়া মানে ইষ্টাব্লিছ হৈছে আৰু এইটো। প্ৰতিষ্ঠিত হৈছিল,
কাজিৰঙা মই চাইছিলো এটা হেৰি মই মানে কাজিৰঙা বিষয়ে পঢ়িছিলো স্কুলতো আজিকালি পঢ়োৱা যায় সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক, কাজিৰঙাৰ বিষয়ে পঢ়ায় তেতিয়া মই এজন ছাত্ৰক পঢ়াই আছিলোঁ তেতিয়া মই মানে আকৌ মোৰ মনলৈ আহিলে আৰু ঊন্নিশ পঁচাশী চনত এ
অ ইউনেক্সই মানে কি কৰিছিলে, ইয়াক বিশ্ব ঐতিহ্য বুলি ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিলে। তাৰ পৰৰা আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো। ইমান বেছি ভাল হ'ল ইমান বেছি সকলো মানুহে গম পালে আৰু অসমৰ কাৰণে এটা ৰাষ্ট্ৰীয় উদ্যান হৈ পৰিলে। এই ঊনৈশ পঁচাশী চনতে এইটোও হৈছিলে।
আছো, ঠিকেই হৈছে তুমি মই জিতিয়া আগতে জনা নাছিলো মই। আৰু তুমি হেৰি ক'ব পাৰিবা নেকি তাতে তাতে মানে গলিয় ক'ত থাকা ভাল হ'ব কি হ'ব, এইবাৰ তুমি চাগেছ আনিছা চাগে যুদি যাবা বুলি ভাবিছা আৰু
তাতে গ'লে মানে মোৰ মতে লজ বা সেনেকুৱা তোমাৰ হোটেল আছে য'ত মানে থকা খোৱা লোৱাৰ ব্যৱস্থা থাকে। ওচৰে পাজৰে আছে চব বেছি দামো নহয়। কম নময় কাৰণ আমাৰতো বাহিৰৰ দেশৰ পৰা বহুতেই আহে কাজিৰঙালৈ বহুত ত' ঘূৰিবলৈ আহে জীৱ জন্তু চাবলৈ আহে। তাৰ পিছত এই তোমাৰ গৰমৰ বন্ধতো বহুত আকৌ ঘূৰিবলৈ যাব নিজৰ পৰিবাৰৰ লগত বন্ধুসকলৰ লগত। সেইকাৰণে সেইবোৰ ব্যৱস্থা কৰা হৈছে কাজিৰঙাৰ ভিতৰতো কৰা হৈছে চৰকাৰৰ এইবোৰ মানে নিয়োগ আৰু। এনে চৰকাৰে মানে ইয়াৰ পৰা আৰু কিবা ভাল ভাল কৰিব পাৰে ইয়াৰ বিষয়ে, তুমি কিবা ক'ব পাৰিবা নেকি মানে চৰকাৰে কি ল'লে ভাল হ'ব। আৰু কাজিৰঙাত কি জন্তু মানে দেখা পোৱা যায় সেই জন্তু ডিব্ৰুগড় বিষয়ে কিবা জানা,
এই কাজিৰঙাৰ মই হেৰি, তোমাৰ চৰাই চিৰি কটি যেনে তোমাৰ। বহুতো ধৰণৰ চৰাই চিৰিকটি আছে তাতে, ইমানতো নাম মোৰ মনত নাই, তাতে বহুতো চৰাই চিৰকটি আছে আৰু তোমাৰ এই ৰয়েল বেংগল টাইগাৰ যিবিলাক ন টাইগাৰ টো তাৰপিছত তোমাৰ বাৰ শিগিয়া, আৰু তোমাৰ সৰু কিবা মেচকা নেকি এনেকুৱা কিবা নামৰ আৰু যোনটো মই দেখা পাইছিলো এতিয়া আৰু আৰু তাতে কি বুলি কয়, নদী নদ নদী আছে ন তাতে নদীৰ বিলত বহুতো ধৰণৰ মাছো মই দেখা পাইছো। আৰু তাতে পানী বিলাক যিবিলাক থাকে, ন পানী বিলাক বৰ মিঠা দেই। পানী বিলাক বৰ মিঠা, আৰু তাতে তোমাৰ হয়, তাত আৰু তোমাৰ মোটামুটি পঞ্চাশতকৈও থাকে বেছি প্ৰজাতিৰ চৰাই চৰিকুটি জি আছে তাতে
অ'
আৰু তুমি ক'ব পাৰিবা নেকি? হয় তয়েইেতো মই সেইকাৰণে ভাবি আছো তোমাৰ লগত যাম বুলি তুমি মোক। কবাচোন কেতিয়া যোৱা কেতিয়া নোযোৱা আৰু? মই যদি টাইম মিলে তোমাৰ লগত তেনেকৈ গুচি যাম।
অ এই জুলাই মাহতে যাও আৰু আমি। বন্ধুসকলৰ লগত মিলিকিনে কথা পাতি কিনে যাব পাৰোঁ।
হয় এইটোয়টো তুমি ক'ব পাৰিবা নেকি এ সেইটো কি কেইটাৰ প কিমানলৈকে। বন্ধ থাকে খোলা থাকে এইবিলাক টাইমিংটো যাব লাগিব ন আগতে যোৱাৰ আগতে।
অঁ টাইমটোতো আমি চাব লাগিব
তুমি ক'ব পাৰিবা নেকি তুিঢ়িছ নেকি ক'বাত চাইছ নেকি এনে
মই চাইছিলো তোমাৰ এই ৰাতিপুৱা সময়ত তোমাৰ দছটা মানৰ পৰা খুলি দিয়ে নেকি, দছটাৰ পৰা ৰাতি তোমাৰ বেছি দেৰিলৈকে নাথাকে কাৰণ আবেলি সময়তো তোমাৰ এ বাঘ চাক ওলাই ন সেইকাৰণে তেতিয়াকে নিদিয়ে আৰু জোপেৰে ঘূৰাই সেই সিটো সময়ত তোমাৰ সন্ধিয়াাগে পাঁচটালৈকে সেনেকুৱা থাকে সেই সময়তোগে থাকে। তোমাৰ এটা ভালকে নাজানো খবৰো ল'ব লাগিব। ভাবিছো এইকেইদিনত কিমান খবৰ চবৰ লৈ লম অলপমান। লৈ কেনে তাৰ পাছত ভালদৰে গোটেই খিনি পিলেনীগ কৰি কেনে বা গোটে খিনি সময়তো গম পাইগেনিক কোনে কেতিয়া যাব দিব কাৰ সুবিধা হ'ব।
আচ্ছা। আৰু হেৰি তাতে টিক ট্ৰিকেটৰ হেৰি কিবিলাক কেনেকুৱা চিষ্টেম নহয় এইটো, কিয় উঠাইছে নেকি এনে
টিকেটৰ মানে ব্যৱস্থাটো কেনেকুৱা আমি তাতে জীপ লৈ কিনে যাব পাৰিম নে নোৱাৰিম বা। বা পাৰ্চনেল গাড়ী লৈ কিনে যাব পাৰিম।
নহয় মানে পাৰ্চনেল গাড়ী লৈাক নোৱাৰি পাৰ্চনেল গাড়ীটো লৈ যাব নোৱাৰি তাতে তোমাৰ হেৰি কৰিয়ে যাব লাগিব তুমি। এ নিজৰ গাইড কৰি কিনে যাই কিনে চত তাতে তুমি জীপত ঘুৰিব লাগিব, সেই জীপতে কিবা এটা ভাড়া লয় সিহঁতে। পইচা লয় তাৰ পাছত সেই জিপে জিপে তাতে ড্ৰাইভাৰ থাকে তেওঁলোকে জোগা জেগে ঘূৰাই ৰখাই, ৰখাই কিনে তাৰপিছত এটা এটা ঠাই দেখায়। এনেই কাজিৰঙাত কেনেকৈ মানে ঘূৰি ফুৰিব পাৰি। এই বিষয়ে তুমি জানা?
ফুৰিব পাৰি মানে।
অ কাজিৰঙাত যেনেকে তোমাৰ জী চাফাৰী কথা তুম কৈছা ন তাৰপিছত এইালে হাতীটো ফুৰিব। হাতীতো আমি ঘূৰিব পাৰো অ তাপিছত জীপত বহি যেনেকে গধূলিৰ পৰা ত মানে পুৱা তোমাৰ দুয়ো সময়তে জন্তু চাব পাৰি। পুৱা সময়ত গ'লেতো চাগে আমি বাঘ আৰু এইবিলাক চামে দেখা পামে।
হয় এইটোতো বামে আৰু তুমি হেৰি ক'ব পাৰিবা নেকি কি কাজিৰঙা যিটো আছে ন কাজিৰঙা মই শুনিছো মানে কিবা প্ৰাকৃতিক সৌন্দৰ্য আছে মানে যাতে মানুহে বহুতো কয় তুমি ক'ব পাৰিবা নে এনে তাতে কেনেকুৱা মানে কি প্ৰাকৃতিক সুন্দৰ থাকিব। পাৰিব আৰু।
অ', প্ৰাকৃতিক সৌন্দৰ্য কথা ক'লেতো ক'ব গ'লে তোমাৰ সেই কাজিৰঙা এটা ওখ মানে, ঘাঁহনিৰ নিচিনা তাৰপিছত জলাশয় এইফালে বনানী আৰু ব্ৰহ্মপত্ৰ নদীৰে নোৱাৰি সেইকাৰণে দিগন্তে তোমাৰ বিস্ত ঘনিত মানে কি হয় গ থাকে, তাৰপিছত দৃশ্য মনোমোহা লাগে, দেখি বহুত দূৰ আমি এ টেলিস্কপৰো দেখা পাব পাৰো বা আমি দুৰ্বীনেৰেও চাব পাৰো যে বহুত দূৰলৈকে এইফালে গড়বোৰ যাই আছে হৰিণ যাই আছে তাৰপিছত এইফালে তোমাৰ জিৰা এইবোৰ দেখা পাওঁ তাৰছত বতৰ যদি পৰিষ্কাৰ থাকে তেতিয়া কি হয় কাজিৰঙাৰ পৰা দূৰ দেখা যায় যদি বতৰ ভাল থাকে বেছি মেঘ নাথাকে সেইটো সময়ত আৰু পুৱাৰ কুঁৱলী আৰু এইফালে সূৰ্যান্তৰ যিটো সময়ত এই উদ্যানখন আৰু ধুনীয়া হয়। উঠে দেখোতে ইমান ভাল লাগে ঘাঁ ঘৰ সেই সেউজীয়া ৰং ৰংটো সকলোবোৰ আৰু এনে আমি কাজিৰঙা ৰক্ষা কৰিবলৈ মানে কি কৰিব বাৰু এই বিষয়ে তুমি কিবা তোমাৰ আছে নে মতামত কাৰণ এই বিষয়েটো ভাবিব লাগে সকলোৱে
হয় আমি যেনেকুৱা যাওঁ ন তাতে তাতে বৈ কিনে আমি যদি কিবা কিবি প্লাষ্টিক জাতীয় কিবা বস্তু থাকে ন কাৰণ মোটামুটি সব বস্তু আজি আজিকালি প্লাষ্টিকৰ পেকিং থাকে ত' সেইবিলাক যদি আমি নেপেলাও ঠিক আছে আৰু যদি নিয়ম নিয়মাৱলম্বী যিবিলাক আছে আৰু এইবিলাক যদি মানি চলো আমি তেন্তে আমি চাগে কাজিৰঙাতো ৰক্ষা কৰিব পাৰিম নেকি আৰু তেনেকে স্থানীয় যিবিলাক লোক লোকসকল আছে ন তাতে থ থকা লোকসকল আছে তেওঁলোকৰ মানে জীৱিকাটো তাৰ পৰাই আহে ত তেওঁলোকে মানে বৰ ধ্যান দিব ন লাগে আৰু য এইবিলাক নষ্ট হৈ নাযায় আৰু কাৰণ আৰু এক শিঙীয়া গড়ৰ বাবে চিকাৰী বিলাক আছে ন এই গড় বিলাকো মাৰি কেনে চিকাৰী বিলাক গড়ৰ সেই চিং বিলাক কাটি কেনে বিক্ৰী কৰি দিয়ে এইবিলাকতো গড়টো আমাৰ লুপ্ত হৈ যায় আছে ন প্ৰায় ত' তাৰে তাৰে বাবেও মানে আমি বহুত ধ্যান দিবলৈ লাগে আৰু মই ভাবো আৰু তেখেতক চোৰাং চিকাৰী বিলাকক মানে তোমাৰ এ হেৰি কৰ নালাগে আৰু মাৰি মাৰি দিবলৈ নালাগে আৰু কাৰণ এই তেখেতো তাৰ পৰাই জীৱিকাটো ওলাই ন আৰু আমাৰ এঠিঙা গড় নষ্ট হৈ যায় পুৰা হৰিয় আৰু তুমি কব পাৰিবা নেকি এ যিিব কি বুলি কয় এই কাখিঙা কৰা আমি আৰু মেইনলি কেনেকৈ ৰখা কৰিব পাৰিম আৰু বচাব পাৰিম
এনেই বছৰলৈ ক'লে তুমি যেনেকে কৈছা যে চিকাৰীবোৰ যে আছে চিকাৰীবোৰক তোমাৰ সিহতক হত্যাাতটো কৰি বহুত দীৰ্ঘদিনৰ কাৰণে তেওঁলোকক আমি বন্ধ ৰাখিব লাগে তেওঁলোকৰ ওপৰত আমি ভালকৈ উম হেৰি কৰ্টত গৈ কেনে ভালকৈ আমি কি কয় তোক কৰিব লাগে মানে কিছুমান ব্ৱস্থা চৰকাৰে ল'ব লাগে কিন্তু সেই ব্য্ৱস্থাাবোৰ নলয় চৰকাৰে ভালদৰে চিকিউৰিটিটো আমাৰ বঢ়া পুলিচ বেছিকৈ দিব পাৰে কাৰণ আমাৰ জীৱ জন্তু যদি আমি ৰক্ষা নকৰোঁ আমাৰ পৰা লাহে লাহে বিলুপ্তি হৈ যাব আৰু যেতিয়া আমাৰ এশিঙীয়া গড় যদি নাইকিয়া হৈ যায়, তে অসমৰ যিটো প্ৰতীক বা অসমৰ যিটো আহ সন্মান কব গ'লে বা অসমৰ যিটো
আমাৰ চিম্বল সেই চিম্বলটো আমাৰ নাইকিয়া হৈ যাব। সেইকাৰণে আমি চেষ্টা কৰিব লাগে যাতে চৰকাৰে কিছুমান পদক্ষেপ লওক আৰু জনতাৰ পৰা যাতে এই জীৱ জন্তুবোৰ বচাই ৰাখক। কাৰণ আজিকালিতো ৰাস্তা ঘাটে মানে ওচৰতে ৰ'ড আছে ন হাইৱে আছে। তাতে জীৱ জন্তুবোৰ ওলাই আহে তেতিয়া তোমাৰ গাড়ীৰ লগত এক্সিডেণ্ট হৈ যায়, হাতী বহুত মৰিছে এনেকৈ। সেনেকৈ বেয়া হয় আৰু সেইবোৰে মই ভাবিছো আৰু কৰিব লাগ
এইটো কব পাৰিব নি এইটো কাজিৰঙ যিটো আছে আৰু ৰাষ্ট্ৰীয় উদ্যান এইটো কেতিয়া স্থাপন হৈছিল আমি ইউনেস্কোটো বাৰু গম পালো, এনে কেতিয়া ইষ্টাব্লিছ হৈছিল কব পাৰিবা নেকি স্থাপন?
স্থাপন হোৱা সময়টো বাৰু মোৰ মনত নাই, মই চোৱাই নাই ভালকৈ।
অ', হয় দিয়াচোন ঠিক, এনে মই শুনিছিলো আৰু এনে মই শুনিছিলো কিবা উত ঊনৈশ আঠ চনত নে কিবা এনেকুৱা চনত আৰু সংৰক্ষিত বনাঞ্চল হিচাপে ঘ কৰা হৈছিল আৰু এনেকুৱা মই শুনিছিলো। তুমি ক'বাচোন মোক তুমি কেতিয়া যোৱা আৰু কাজিৰঙা এক লগগতে যাম
অ ঠিক আছে দিয়া।